শুনা পাইছা?
উ হুম।
উম, কি কৰিছ
পাইছো কোৱা।
কি কৰিছা?
এ, অকমানি লগত শুই আছো।
হয় নেকি।
অ'।
এতিয়া অকমানিয়ে শুই আছে নেকি?
মহাই মানে আজি ফোনটো নিয়া নাই।
হয় নেকি।
মোৰ হাততে আছে মহাৰ ফোনটো মানে মোৰ ফোনটো অলপ বেয়া হৈছিলে ত' মহাই মানে দে দেখাবলে লৈ গৈছে‌ আৰু
সেইকাৰণে মানে মহাৰ নাম্বাৰটো মোৰ লগতে আছে
ঠিকে আছে।
উম।
মাহী ক'ত?
মাহী মাহী মানে অকন বাথৰুমলে গৈছে।
হয় নেকি আৰু
আজি অক, আজি অকমানিটোৱে উৎপাত লগাই আছে। মাহী নাথাকিলে নাথাকে।
হে, তোমাৰ লগতো থাকা নাই?
অ, হ। মই বহুতো থকা নাই কিয় বা তে, নাজানো কিয় তেনেকুৱা হৈছে।
চাগে আকৌ হেৰিত গৈছিলা ন' চাগে সেইটো কাৰণে অকমান নজৰ চজৰ লাগি যায় ন'।
অ', তাকে।
হাৱা বতাহ লাগিব ই
তাতে মোৰ দুইদিনৰ গাত টাস্কটো এতিয়া হ'ল ন'?
অ', অ'।
অ', মই নাযাও বুলিয়ে কৈছিলো মাহীহঁতে নামানে।
আচ্ছা। এ, ভালে হৈছে গৈছা অকমান ফুৰিছা।
নহয় সেইটো বুলি নহয় মানে কোনে ভাত পানী দিব এইবিলাকো ভাবিছোঁ ন'।
এইটোও হয়।
আমাৰতো যোৱাপৰখি ঠাণ্ডা আছিলে।
মইতো নামানো। মই মোৰ নোৱাৰা মানিবলে মন নাই।
অ', এইটোয়েটো অ'।
এ, এইবিলাক চব আন্ধবিশ্বাস অ', মানে আগৰ জামানাত কিবা ৰিজানৰ কাৰণেহে কৰা নাছিলে।
মই নামানো ভাই।
উম, এই এইবিলাক আৰু কিবা উল্টা পাৰাম্পৰা কৰি লৈছে সিহঁতে।
বাদ দিয়া বাদ দিয়া।
উম।
মানে মই এইবিলাক ভাল নালাগে।
এ মোৰো ভাল নালাগে।
উম।
এক ছেকেণ্ড। মোৰো এইবিলাক বস্তু ভাল নালাগে জানানে। হেল্ল
ডাঙৰ বেবি ক'ত
আছে সি ওচৰতে বহি আছে।
তাৰটো টো ছু ছুটি চাগে।
অ দিলে গৰম বন্ধ।
উম এই সিহঁতৰে ভাল
অ
সিহঁতৰে ভাল বোলো
আচ্ছা।
উম আৰু কোৱা।
অ
আৰু কোৱা
কি কলা
কি ক'বা ভাত খালা।
অ ভাত খোৱা হ'ল।
আ আ কিহেৰে।
মাছ বৰালি মাছ
বৰালি মাছ আচ্ছা আমিতো নাখাওঁ নাই নাপাওঁ।
হুম
সেইদিনাখন কিবা এই কি আ
অসমৰ মানুহৰ চবতছে চবতকে ফ্ৰেভৰেট আৰু চবতকে ফ্ৰেমাচ মাছ
তাকে এই কিবা আ
কি মাছ আছিলে সেইটো। এ এ হেৰি কি উম মাগুৰ মাছ।
ত'
মাগুৰ মাছ
কি হ'ল তাৰ পাছত
হা
মাগুৰ মাছ কি হ'ল
মাগুৰ মাছ দেখাত কেনেকুৱা।
নাজানো মই মাছৰ নিচ কলা দেখিবলে
মানে লাম্বা থাকে নেকি।
অ নাজানো
আচ্ছা এই মই চাই পোৱা নাই এইবিলাক বস্তু খাইও পোৱা নাই চাইও পোৱা নাই। সেইদিনাখন মোক এ আ আমাৰ ইয়াতে বৰিং কৰিব মানুহ আহিছে ন। আহ। কোনবা ক'লে যে এ ইয়াতে মাগুৰ মাছ এৰি দিম বুলি।
অঁ।
এঅ। তো বৰিংৰ মানুহে কৈছে মাগুৰ মাছ খাই পাইছানে মইছো। মই মাৰোৱাৰী মানুহ মই ক'ত এইবিলাক বস্তু খাম বোলো তেনেকুৱা। চিনিও দেখা পাইছানে কেতিয়াবা মইছো নাই দেখা। তাৰপিছত দে দেখাই আছে ফ ফটো দেখাই আছে ম মই ভালকে
বহুত মানুহে ভাল পায় অসমৰ মানুহে মাগুৰ বৰালি- উমঁ এই এই দুটা মাছ বহুত ফেমাছ।
হয় নেকি আৰু এই। উমঁ আৰু কিবা বৰষুণ। টাইমত মই বহুত বৰষুণ টাইমত মই বহুত দেখিছো যে তা হাতত হাতত হেৰি লৈ যায় জুং কিবা লাঠি লৈ যায়।
অঁ!
মানে কি আ খুচি কিবা কুচিয়া মাছ নে কিবা উমঁ। এয়া কুচিয়া ধৰিব। এ এয়া দিনত নোলায়। উমঁ!
অঁ দিনত মানে নাযায়। কাৰণ সেইখিনি টাইমত মানে মাছ ধৰা মানা থাকে। কাৰণ মানে হেৰি কি আছিলে এইটো মাছৰ কণী ওলাই ন সেইখিনি টাইমত।
হা হা!
সেইকাৰণে মানে মাছ ধৰা মানা থাকে মানে দিনত মাছ নধৰে সেইকাৰণে।
উমঁ!
উমঁ এই বাৰিষা চিজনটো মাছ ধৰাতো অকমান- হেৰি হয়। হোম।
দিগদাৰ মানে বেয়া।
উমঁ বেয়া। সেইকাৰণে মানে মানুহ বিলাকে মনে মনে ৰাতি ধৰে।
তাকে মই মানে এহ এটা জেগাত আছিলোঁ অহ্! খাড়াত আছিলো আৰু তাত তাৰ তাতে মানে। দাদা কেইটামান আছে ইহঁতে মানে টৰ্চ লৈ লৈ মানে। জুংহো জুং হেৰিটো লৈ যায় আৰু।
অঁ
পিছে ময়ো যাওঁ পিছে পিছে সিহঁতৰ লগত মই আৰু ঘৰত কি কৰিম। অকলে অকলে।
আতচ্ছ আতচ্ছ।
উমঁ সৰু আছিলো উমঁ ময়ো গুচি যাওঁ আৰু সিহঁতৰ লগত। ইহঁতে মাছ ধৰে-
ইমান বেছি গৰম উঠিছে নহয়।
গৰম উঠিছে মানে গৰম আছেও ন
মানে সেইকাৰণে মই আহি লয় পেলাই মাহীহঁত মোৰ ৰুমটোত আছে মই আহি লৈ পেলাই ডাঙৰ কোলাৰ টো লগাই বহি আছো
হে
অ
তোমাৰে ভাল দিয়া তোমাৰেই দিন
তাকেহে আৰু মোৰে দিন মোৰে ৰাতি
মোৰে সন্ধিয়া মোৰে গধূলি
উম তাকে আমাৰ যে আকৌ কি যোৱা পৰহিও ঢালাই হৈছে যোৱাকালিও ঢালাই গৈছে যোৱা পৰহিতো ধুনীয়া ধুনীয়াকে গৈছে
আজিও হ'ব লাগিছিলে
নাই এইটো দুদিনতে কমপ্লিট কৰিছো একচোৱেলি হ'ব লাগে একদিনত কৰিছে দুদিনত বাৰু দুদিনত কৰিছে কৰিছে ঠিকেই আছে
আছিলে নে নে পইচা ডেইলি দিছে
ঠিকা।
ঠিকা দিছে।
এইবিলাক এইবিলাক চব ঠিকাই দিয়া আছে।
ঠিকা দিলে ভাল ঠিকা দিছে যদি সেয়া দুদিনৰে কাম। চোৱা হা ঠিকা তোত ঠিকাদিলে মানুহৰ লাভ হয় কিয় জানানে? যদি তুমি ডেইলি মিস্তিৰি লগোৱা ন' ডেইলি যদি পইচা দিয়া সিহঁতি অ', সিহঁতি হাজিৰা খিনিও ল'ব আৰু এ দুদিন তি তিনদিনৰ মানৰ কাম এদিনৰ মানে কি আছো এদিনৰ কাম তিনদিন মানত -কিন্তু সিহঁতক যদি ঠিকা দি গোটেই পইচাটো দি দিয়া হয় ন সিহঁতি পাঁচ দিনৰ কাম এদিনতে কৰি দিব
তাকেই তো।
-আমাৰ দেউতাক যে মায়ে কিমান কৈছিলে নামঘৰটো লওঁতে ঠিকা দিয়ক। ঠিকা দিয়ক ডেলি মিস্ত্ৰী নলগাব আমাৰ দেউতাই যে দুটকা এটা বচাবলৈ গৈওঁ বহুত বেয়া কাম কৰি দিয়ে। কেতিয়াবা মানে।
-কি কবা আমাৰো
আহে সেইটো অভ্যাস মোৰো আছে তুমি জানা মানে মই ধৰা ইদৌখনত এশ টকা বুলি নাযাওঁ তাৰপিছত বাছত আকৌ গৈ লৈ পেলাই বেছিকে ভৰোংগে নাইবা দহ টকা বিশ টকাৰ কাৰণে ধেৰ কষ্টগাল খাওঁ।
হেইদিনাখনো তেনেকুৱা কৰিছিলা নেকি।
অ',
হে।
-মই ৰেপিদৌট নগলোৱে হেইদিনা খন
তাৰ পাছত।
বাছত -ঘূৰিলো কিমান যে চেঞ্জ কৰিছো প্ৰথমতে টমটম তাৰ পিছত বাছ। তাৰ পিছত আকৌ হেৰি কি আছিলে আকৌ টমটম এনেকে
বা' তেনেকে বহুত পইচা গৈছে চাগে।
গৈছে আৰু বিশ ত্ৰিশ চললিশ পঞ্চাশ, ষাঠি, সত্তৰ মান গৈছে। -তাতকে এশ টকা এটা ৰাহিয়ে পালোহেতেন।
উম তাকে ত' ঘৰ ঘৰত নমালে হয় চিধা।
হ'ব দে এই বাছ-বাছৰ কথা কোৱা নাই মই তাত গুৱাহাটীৰ ভিতৰতে কথা কৈছো। নাৰেংগী পা পাণ বজাৰ লেকে সত্তৰ টকা দি গৈছো।
হয় নেকি?
মানে খুৰিহঁতৰ ঘৰখন অলপ ভিতৰলে ন'?
অঁ অঁ অঁ এইবাৰতো মইতো গৈয়ে পাইছো ন' খুুৰিহঁতৰ ঘৰততো।
নহয় সেইটো নহয় এতিয়া।
সেইটো নহয়।
আগলে গ'ল।
আচ্ছা অকমান চেইঞ্জ কৰিছে।
আৰু ভিতৰতে গ'ল।
উম।
ওমম।
ঠিকেই আছে।
আৰু কি কৰিছা?
ও, বহি আছো ঘৰত গৰম লাগি গৈছে, জানানে? এনেৰ ৰাতিটো টোপনি নহ'লে আৰু ৰাতিপুৱা ৰ'দ দি দিছে তুমিতো গ'মেই পোৱা আমাৰ চিলিং নাই।
উম উম উম।
ত' পুৰা গৰম উঠি গৈছে, গা চা ধুই কেনে খাইলৈ ইয়াত আহিছো আৰু এতিয়া। এতিয়াও টোপনি লাগি আছে। অ' ঠিক আছে।
তো শুনিবলে মন যোৱা নাই।
অ'কে ঠিক আছে দিয়া।
এতিয়া নকৰিবা পিছত কইবা।